হেল্ল'
হেল্ল' এই আছো আছো আছো।
কেতিয়া উঠিলি?
উঠিলো এহ কি বুলি কয় দেৰি হ'ল বাৰু উঠা।
উঠাৰ লগে লগে ফোনে কল যেন পাইছো।
উঠা নাই বাৰু উঠা হ'ল অলপ টাইম। উঠি মুখ চুখ ধুই চাহ তাহ খালোঁ আৰু ত খালি।
খালো খালো।
উম, তাৰপিছত ঘৰৰ মানুহে কি কৰি আছে এতিয়া?
আছে আছে পুৱা সময় সেইখিনি টাইমত চবৰে কাম থাকে নহয়।
তাকেটো কাম থাকে বাৰু যথেষ্ট খিনি।
এইখিনিয়ে আকৌ এতিয়া এই কলেজ বন্ধ।
অ অ এই পাইছিলোয়ে এই গৰম বন্ধ চলি আছে নহয়।
অ বাৰিষা বতৰ নাই এতিয়া পথাৰতে যাব চব বিলাক।
অ তই গৈছে নাই পথাৰত।
ময়ো যাব লাগব অলপ দেৰিকে যাম।
অ আৎচ্ছা আৎচ্ছা ঠিকে আছে বাৰু গাঁৱৰ মানুহ আৰু পথাৰত নেগেলে হ'ব নে।
তাকেতো পুৱা একবাৰ যাই আহিলো।
ঠিকে আছে ঠিকে আছে গাঁৱৰ মানুহ যদি আৰু
মইয়ো অলপ লাহেকে যাম আৰু। বাকী তাৰপিছত পথাৰৰ এ ই ঘৰৰ মানুহ নাযোৱা বাৰু যাব আৰু। মাই কিবা কিবি ভাত বনাই আছে সেনেকে আৰু।
অঁ, উম উম।
বাকী আৰু। এই কি বুলি কয় পথাৰততো ৰাতিপুৱা যায়ে আহিচো একবাৰ। ৰাতিপুৱা কেনেকুৱা পথাৰৰ পৰিৱেশ বিলাক। কচোন মই যামহে এতিয়া। মনি কিনে যাওঁ।
খালে? পানী চানী আছে
পথাৰত পানী চানী হৈছে নাই এতিয়া?
হৈছে হৈছে পানী আছে। এই বৰষুণতো দিলে নহয় সেইদিনাখনে দি কেনে। কঠীয়া তুলিব ধৰা ভাল হৈছে এতিয়া কঠীয়া তুলি আহিলো।
আচ্ছা ৰাতিপুৱা কঠীয়া তুলিব আহিছিলি।
উম মাহঁত যাব নহয় আৰু ৰুব কাৰণে।
অ অ অ আৰামচে কৰা। আৰু উম, কঠিয়াত তুলবৈ যাব লাগিব আৰু কি কৰিবি আৰু।
উম। এ পথাৰৰত যায় আকৌ কিবা এটা ভাল লাগে না।
উম।
এইবিলাক কাউনীয়া মানুহ এইবিলাক বস্তু বুজি নাপাব মজাতটো।
টাউনৰ মানুহেগিলে বুজি নাপায় গাঁৱত থাকিলেই মানে যিটো হেৰি পায়। মজা পায় সেইটো তাকেতটো।
কালি চিনেমা চাব গৈছিলো এই চিনেমা খনতো সেনেকুৱা মানে কি সেই যোনটো সেয়া ল'ৰা মানে সি ইউ এছত থাকে। তাৰ পিছত সি মানে এ এ ড্ৰাগ এডিক্টেড হৈ যায়। তাৰ পিছত সিয়াক বাপকে মানে সিয়াৰ গাঁৱৰ ঘৰত পঠাই দি। তাৰপিছত গাঁৱৰ অহা গাঁৱত অহাৰ পিছত সেই গিলাক কৰে আৰু পথাৰত যাই কিবা কিবি কৰে এনেকে
গাঁৱত আহি কিবা কৰিছে নেকি সি?
ত হ'ল হা?
গাঁৱত কিবা কৰিছে নেকি সি?
গা গাঁৱত একো নকৰে মানে কি আৰু এ ড্ৰাগছৰ পৰা মুক্ত হ'ল আৰু। তাতে ধৰ আগতে অ অ।
অ তাকেইেতো গাঁৱৰ পৰিৱেশটোৱে বেলেগতো বেয়া মানুহও ভাল কৰি দিব পাৰি।
অঁ। আকৌ গাঁৱৰ পৰা যাৱাৰ লগে লগে বেয়া হৈ যোৱা যায়
উম উম উম হয়
যে মানুহ বিলাকৰ বেমাৰ সেইগিলাকৰ কাৰণে না কোনো খেতি খেতি নকৰে আজি-কালি সেনেকে
এই সেই হৈছে খেতি বাতিত মানুহ বিলাক নাযোৱাই হ'ল আগত তাই এতা চাওঁকচোন কিমান ধুনীয়া মানুহগিলাক ৰাতিপুৱাই ওলাই গৈছিল। আলি দিয়া কিবা কৰা কঠীয়া তোলা উম উম উম।
আ হাতৰ কথা কবা যাওঁ আজি-কালিটো আমাৰ কোনোৱে হা গৰুৱেদি হাল বোৱা দেখাই নাই দেখা নাপায়ে কতো
এ এইটোতো একেবাৰে বিলুপ্ত সংৰক্ষণ কৰিব লগা হৈছে এইবিলাক।
অ
আজি-কালি চব খেতি ধৰ এতিয়া
তৰে
উ টেক্টৰেইচ তাৰে-
দুদিন পিছত দুদিন পিছত চাগে আৰু ধান কাটা মানুহ নহ নহয় হ'ব এতিয়া যিখিনি আছে সেইখিনিও নহোৱা হ'ব।
উম
এতিয়া ধান কাটাও মেচিন ওলাল ধান মাৰটোতো গৰু দি নামাৰে।
একেবাৰে চব মেচিন হৈ গৈছে এতিয়া চাওকচোন মেচিনৰ যিমান ব্যৱহাৰ হৈছে মেচিনৰ ব্যৱহাৰ হোৱাৰ লগে লগে এই হেৰি কি গৈছে ধৰ এতিয়া পেক্ট'ল চেকট্ৰলৰ ব্যৱহাৰ বেছিকে হয় উম উম। এতিয়া সেই সেই গিলাকো ধৰ অলপ হেৰি হৈছে নোহোৱা হৈ আহিছে। বস্তুবিলাক চব বস্তু যদি যন্ত্ৰ পাতিৰ জৰিয়তে হয় আৰু কেনেকে হ'ব।
সেনেকে হ'লে প্ৰব্লেম আমাৰে হ'ব পিছত তাই
সেই সেইটোৱে।
আ আমাৰ আমাৰ ধৰ আমাৰ নহলেও আমাৰ পিছৰ প্ৰজন্মৰ
উম উম উম ইটা এই হেৰি কি বুলি কয় নাঙল যুঁৱলি এইগিলা এইগিলা বস্তু- টোতো আজি-কালি ধৰ হেৰিয়ে হৈছে মানুহৰ এই এতিয়া বহুত পুৰণা মানুহৰ ঘৰতহে এইগিলাক বস্তু দেখা পায় আজি-কালি।
আছে যদিও সেই সেয়া আছে যদিও গোটেই ধৰ বেয়া হৈ গৈছে।
উম উম অ অ সেই সেনেকুৱা হৈছে আৰু তাৰ পিছত এতিয়া আৰু এটা বস্তু নেটকা হ'ল ধৰ এই ম'হৰ গাড়ী আ আগতে তো আগতে তো মহ'ৰ গাড়ী কিমান চলিছিল এতে আজি-কালি মহ
কোনোবা নিৰ্দিষ্ট জেগাতহে এই বস্তুটো আছে মানে নিৰ্দিষ্ট জাগাত।
উম উম উম
আগতেতো চবতে আছিল ধৰ চবে পুইছিলে এ গৰু চৰু এতিয়াও পোহে মানুহে কিন্তু গৰুটো কি হ'ব
মানে সেইটো বিজনেছ বিজনেচৰ কাৰণেহে গৰুটো আজি- আজি-কালি বিজনেছ মানে গাখীৰটো গাখীৰ আৰু হেৰি ধৰ ডাঙৰ হেৰি হোৱাৰ লগে লগে বেচি দিবো সেনেকুৱা আৰু গৰুটো এ- টা বিজনেছ টাইপে হৈছে আৰু।
উম
কিন্তু আগতে তো গৰুৰ কিমান কাম আছিল গৰুৰ গা- খীত দিছিল গৰু গৰুৱে দি হাল বাইছিল। এইগিলাক কিমান কামত ব্যৱহাৰ হৈছিল। তাৰ
এতিয়া, কি কৰিম? উম! আগৰ নিচিনাতো একো বস্তুৱেই নাই।
আগৰ নিচিনা একোৱে নাই তাকেইটো।
এতিয়া আমাৰ গাঁৱত আজি আমাৰ কি ধুনীয়া ফিল্ড এখন আছিল।
উম, উম,
তাতে এই গৰু, চৰু দিছিল, কিবা হৈছিল
উম,
তাৰ পিছত এতিয়া এইটো চাৰকিডছ বনাই দিলান! আমি আগতে খেল এ আমি আগতে খেলা-ধূলাও কৰিছিলো তাতে, এতিয়া আমাৰ খেলা-ধূলা কৰিবলেকেও একো নাই। মানুহ বিলাকেতো এনেও একো নকৰেই। আকৌ খেতি-বাতি সেনেকে নালগে, এতিয়া খেলা-ধূলা কৰোতে অলপ দেহা-চেহা ভালে আছিল।
তাকেটো।
সেই সেইকাৰণে এতিয়া পথাৰত যায়ও ভাল লগা হৈছে।
তাকে, ভালে কৰিছা বাৰু। আৰু ময়ো যাম লাহে লাহে এতিয়া।
উম! এতিয়া আগতে আমি খেলা খেলছিলো কি ধুনীয়া। দেহাটো অলপ হলেও কিবা এটা ভাল লাগছিল খেলি, খেলি।
পৰিৱেশৰ হে মজা আছে, এতিয়া চহৰৰ বিলাক ধৰ হেৰিতে সোমাই থাকব ঘৰৰ ভিতৰতে সোমাই থাকব। মোবাইলটো চাই, সেয়াই বেলেগটো আৰু একো চিনি নাপায়। সেয়ে ধৰ সিহঁতে
ৰাতি সোমোৱাৰ আগলকে, আৰু ৰা দেখোঁ সোমাই উঠাল, সোমাই উঠাৰ পিছত।
সেয়ে মোবাইলেই হৈছে আৰু। আমিতো অলপমান বাহিৰত যাওঁৱেই। সেই ঘৰৰ মানুহে-আজিকালি আমাৰো হৈছে বাৰু মোবাইলটো বেছিকৈ চাওঁ, ঘৰৰ মানুহেও গালি সপে শুনি, শুনি কিনেহে ধৰ এতিয়া বাহিৰৰ লেকি যাওঁ।
সেইটো হয়।
মিছাকলে কিডাল হ'ব।
উম, সঁচা কথা। গালি শুনি, শুনিয়ে পথাৰতো যৱা হৈছোঁ।
এই সেইয়া
আগতে ধৰ, এনে গেইছিলো বাৰু! গেইছিলো আগতেও গৈছিলো কিন্তু আগত এনেই গেইছিলোঁ।
উম, উম, এই হেইছে, তাকেতো।
ভাল লাগে যে, যাই আহো।
বাকী, ঘৰত ভাত-পানী বনালা নে নাই?
বনালা, বনাই থৈ এতিয়া যাবই চাগে।
অ আচ্ছা, পথাৰতে যাব নহয় গোটেই। আমাৰো বাৰু সেয়ে ভাত পানীতে লাগি আছে।
উম!
তাকে বোলো ফোন এটা কৰো, এনে থাকা সময়খিনিতে। কি? দে পিচে ভাত পানী খাই ঘৰত যাবি আহহ। দে হ'ব দে। উম উম উম।